কি কৰিছা?
মই এই এনেই ওলাই আহিছোঁ বাহিৰত।
অহ।
তুমি? গৰম ইমান।
মই মইয়ো এনেই আছোঁ, কি কৰিবানো। বৰষুণ দিছে। এনেই টোপ-টোপকে, নহয় এনেই এতিয়া আহিলে।
উম, লগৰতোৰ লগত অকমান ঠাণ্ডা কৰিছে আৰু খাইছে ইমান গৰম হৈছে শুব পৰা নাই। ওলাই আহিলোঁ কাৰেন্ট-চাৰেন্ট নাই।
দিব বৰষুণ ৰবা অকণমান দেৰিক দিব চাগে।
উম।
আমাৰ এদ দি ইয়াতে হৈছেহে।
উম।
মহে কামোৰিছে নে নাই?
মোক, মহে নাই কামোৰা দেখোন।
লৈছা নাই আঠোৱা টানি।
সেইটোৱ
উম, নাই শুৱা।
উমহোক।
আঁঠুৱা টনি শুৱা আকৌ নহলে মহে কামোৰিব নহয়।
তাৰ ধাৰা মানে সেইটো উৎপলে ।
অহ, মাহঁত শুলে নেকি? শুলে এটা বাজিলে নহয়।
উম। মানে আচলটোও ল'লে গটি, নাই ধৰা।
উম।
থাকি-থাকি অভ্যাস হ'ল নহয়।
উম।
দিনত শুওঁ যে, এইকেইদিন দিনত শুনিছোঁ।
গৰমহে লাগিছে বহুত।
উম, দিনে ন' শুলে টোপনিয়ে গ'ল, উম।
অহ, সিহঁত শুলে মাহীহাত শুলে মাহী, মা, ভণ্টি।
উম,
মই ওলাই আহিছোঁ অলপ বাহিৰলে মানে। গৰমত শুব পৰা নাই।
মাহী থাকিব নে বোলো?
মাহী থাকিব কেইদিনমান।
উম
উম ভালে আছে থাকাৰ কাৰণে।
কেলে?
এই মোৰ অকণমান বাতছাত বনাব লাগে যে সেইকাৰণে অলপ মাহীয়ে বনাব।
হা?
তাকেহে মাহীকো নিদিবা।
মাহীয়ে বনাব, মাহীয়ে বনাব মাহীয়ে খুৱাব।
ৰাতিপুৱাটো নহ'লে এটাই বনাবা, ৰাতিটো এটাই বনাবা।
বনাব
উম।
এলা এলা নকৰা নহয়।
উম কাম কৰি আছে, বহুত বহুত পইছো বাৰু এইবোৰ কিবা কলেজৰ স্কুলৰ স্কুল স্কুল গৈ চাৰ্ভে কৰিব লাগে। উম।
এনে কৈছো
উম।
উম
পঢ়া-শুনা কেনেকুৱা চলিছে?
অ আপোনাৰ এতিয়া নাই চলা।
ৰম মণ্ডলী
কি কৰি আছো?
বি এ
উম।
তুমি
মই অপেক্ষা দিছো
উম গুড ভালেই কৈছে।
অ।
তোমাৰ
কলেজৰ পৰা কিবা কিবি দিছে নি, কৰিবলৈ গৰম বন্ধত?
উম।
উ আজি পঢ়িয়ে ফোন কৰিছিলো
উম।
পৰি পৰি।
কি কৈছে পৰি?
জগাই দিছে ৰাতি শুই আছো, ফোন কৰিছো
ৰানিং কৰিবলৈ কৈছে নেকি?
অ তুমি ৰানিং কৰিবা আকৌ অনলাইন হ'লে ৰাতিপুৱা।
অ মোক কৈছে শুই আছো
মই ত কে মোৰ কেনেকে যাম মই এতি তাৰপিছত মই ধৰ আহিছো শপপত চপ গচা বিদ্যা
অ
কচ নিজাক কচোন নিজাই থৈ যাবহি
উ
তেনেকে তাৰ পৰাৰা আৰু মানুহ জানো গম বুজি নেবি মই পামগে এতিয়া ৰ বুলি ক'লে ক মানুহ জানো নাই
উম থানালৈ আহিছিলে নে কিনো
নাই নাইনি
তোমালৰ লেুুৰ থাননৰ ওচৰতে নহয় মাধৱেৱ জমস্থানত
উম
কেনেকুৱা লাগে
ভাল লাগে
কানলৈ যোৱা নাই
যাওঁতো
আকাশত আকাশ আকা আকাশৰ দাৰটা বহি আছে দেই
উম
নত কুকুৰৰ নিচিনাকটটো ধৰি আছে শিয়ালৰ নিচিনা
হয়
শিয়ালৰ নি সক্তে
উম
উম বাই ল ক কৰা ডাৱৰ পৰা ক'ৰব ঘেৰি ধৰিছে বৰষুণ দিব নেকি এনেে জানো ধৰিবও পৰা নাই একো
দীপ দীপক বহু ধন্যবাদ
সবে লাগিব বৰষুণ দিলে বৰষুণ দিলে হ মাৰে নে উম
ঠাণ্ডা হলে শুবলে ভাল হ'ব
উম
ওম দৌৰা মেলা কৰি যাবাই
দৰঙৰ কৰা হল নাই কয় মানে একবাৰে জুলাই লাষ্টৰ পৰা কৰিম নেকি ভাবিছো তাকে চবেই দৌৰিবলৈ যায় গৈ পেলাই ফিল্ডত গেম খেলি থাকে ফ্ৰী ফায়াৰ
আগস ভাগ আগসষ্ট ভাগ আচাম বুলিুলি চ আহ হব ন অল নাবানে
অঁ আগ অনলাইন নহয় আগষ্টৰ পৰা ইণ্টাৰভিউ হ'ব
হয় যাবা হনি
হম
অ মানে মই হেৰিটাত দেখিছিলো মানে আগষ্টৰ পৰা পৰা আৰম্ হ'ব
আগষ্টৰ পৰা নহয় সেই সেইয়ৰ পৰা হ'বছিলে ছাব্বিশো কৰিলে ন পঁচিশ চনতে কৰিে পঁচি অ ছাব্বিশৰ আটাইছৰ কাৰণে অনলাইন আকৌ হ'বও পাৰে কিন্তু আগৰ খিনি হেৰি কৰা নাই যে বহুত পস্ত ওলাব নহয় এইবাৰ
উ
উম
এ দৌৰিবলৈ গলে লগতে নাই যে সেইকাৰে ম বেয়া
এনেই বাদে ৰাস্তা ৰাস্ত খোজকাঢ়িব আৰু নাৰ্ছিং চাৰ্চিঙ কাৰণে পঢ়ি থাকিব
অঁ নাক
পঢ়িলে ভাল উপন্যাস উপন্যাস পঢ়িবা
উম
নহ'লে কিবা কিবি খাদ্য বনোৱা
উম আজিকালি চাও নহয় বিজমি খোৱাও লোৱা।
বিহু নাচিব জানানে নাই বিহু?
আগতে নাচিছিলো আজিকালি নানাছো।
বিহু নাচ বিহু বিহু আহিবই বহাগ বিহুবোৰ কাতি বিহু ন আমাৰ বিহু তিনিটাহে?
উম।
কি কি বাৰু বিহু?
বহাগ বিহু কাতি বিহু মাঘৰ বিহু।
উম বহাগ বিহুত বহুত ভাল লাগে দেই এইবাৰ বহাগ বিহুত বহুত ভাল লাগিল। আমি বহাগ বিহুত হেৰিলে গৈছিলো এইটো কি আছিলে মঙলদৈলে।
উম।
তাত এনেকে ভাল লাগিলে মোৰ জেঠাই ঘৰ আছিলে তাত ফুৰিব গ'লো।
উম।
মঙদ এনেকে একৈশ ৰজা ৰজা আছিলে একৈশ ৰজাক চালো।
উম।
তেনেকে মংগলদৈ ঘূৰিলো।
মাঘৰ বিহুত চোৰটোৰ কৰা নাই?
আমি চুৰটো কৰাটো পৰম্পৰা আছে, চুৰ কৰেই আগতে কৰে আজিকালি চুৰ নকৰা হ'ল।
অঁ।
অ'। হেৰিয়াত আকৃতি এটা বনি আছে, চ মাছৰ নিচিনা আকৃতি এটা বনি আছে আকাশত।
উম।
ড্ৰেগনৰ নিচিনা বনি আছে।
ধুই বাা কাতি বিহত কতুই কৰাাই ন
উহু।
অ মই ব তেনোহ'লে
ঘৰত থাকিবি নে নাই তই এইবাৰ কাতি বিহু অ' এইবাৰ কাতি বিহুত কিবা আছিলে অ' এইবাৰ কাতি বিহুত পূজা আছিলে পূজাত গৈছিলো নহয় হেইফালে।
না না তুমি ক'ততো যোৱা নাই। ত এইবাৰ একো না একো নাছিলে তোমালোকৰ মা নোৱাৰে মানে তুমি বাকী দিন কেইটা চলা অলপ।
অ' অ' মনত পৰিছে অ'।
গোটেই দিনটো তুমি চাকি বাকি গোটাই গোটাই মেলি ঘৰৰ কাম চাম কৰিছা।
অ'।
ম মলতে চে
উম উম।
তাৰ পিছত ৰাতিকে মই মাক পঠিয়াই আছিলো অক ও নাই যাওঁ বুলি।
অ' মই আৰু যাওঁ।
তুমি কৈছিলা মই নাযাওঁ মনটো ভাল লগা নাই মই নাযাওঁ।
উম।
বনৰ আছে মোক
অ' হয়। উ মাঘৰ বিহুত মই অকল বহাগ বিহু আৰু মাঘৰ বিহুৱেই ভাল পাওঁ। বেছিকে।
কাতি বিহুতো ভাল লাগে।
বহাগ বিহু হৈছে একদম বছৰৰ একদম প্ৰথম বছৰ বছৰতোৰ আৰম্ভণি। ব'হাগ বিহু পাতে।
ওম।
যেতিয়া কাতি বিহুটো যেতিয়া শস্য শস্য মানুহে ৰুয়ে খেতি চেতি যেতিয়া কৰে সেই খেতি চেতি ভাল হ'ব কাৰণে এই খেতি পূজা কৰি পেলাই তুলসী তলত চাকি জ্বলাই পথাৰত চাকি জ্বলাই সেইটো কাতি বিহু
ওম
আৰু যেতিয়া মাঘ বিহু হয় তে মাঘৰ বিহুৰ মানুহে গোটেই খেতি চেতি একদম চপাই ঘৰলৈ চপাই মৰণা চৰণা মাৰি সেই মৰণাৰে ন সাজ খুৱায় মাঘৰ বিহুৰ দিনা
উম
সকলো সম্প্ৰীতি মিলা প্ৰীতি
উম
সেইটোকে মাঘৰ বিহু মাঘৰ বিহু বহুত ভাল লাগে ৰাতি কোনো নুশোৱে ঘূৰি ফুৰে
উওম
ইফালে যায় সিফালে যায়
মই তেনেকে আমাৰ ৰাস্তাৰ এসিনিতে খাই
উম
আগতে ঘৰতে খাওঁ আজি দুবাৰামান তাত খাওঁ মানে
অ অ অ হয় আমাৰতো ঘৰতে খাই আমাৰ ঘৰত বহুত বস্তু বনাই হাঁহ মাংস বনাই হাঁহ মাংস পোৰা
উম
বেছিক ব্ৰইলাৰ এনেকে ব্ৰইলাৰ মাংস পুৰা পুৰি পেলাই
অ পুৰি খাই পেষ্ট লাগ ঘখনত
বহুত ভাল লাগে সে বেছি খালেও ইমান অপকাৰ কৰে কিন্তু বহুত ভাল লাগে
বহুত ভাল লাগে আৰু
পিছদিনাখন গৰীয়া আলু মিঠা আলু এনেকে হে আৰু কি আছে এইটো এনেকে কাঠ আলু
মই আজিলাকে খাই পোৱা নাই সেই বস্তুবোৰ
খাব লাগে সেইবোৰ খালে বহুত ভাল গোটেই বছৰটোৰ কাৰণে
ই তাকে মই এ খায়ে পোৱা নাই এবাৰও খাই পোৱা নাই আমাৰ ককাই খাই
উম চবেই খাব লাগে তাৰ সেৱা কৰে সকলো তলৈ হেৰিৰ
উম
তুলসী তলত ছয় ততাৰি দি দিনাখন প্ৰসাদ চসাদ খোৱা হয় নহয় কাতি বিহুৰ দিনা মাঘ বিহুত বেছিকৈ ভাল লাগে কি জানা চুঙা চাউল খায় চুঙাত চাউল দি
উম উম
চুঙা চাউলৰ সোৱাদ বহুত বেলেগ চুঙা চাউল বনাব জানা নে নাই চুঙা চাউলটো প্ৰথমতে তো চুঙা এনেকে বাঁহৰ কোমলীয়া বাঁহৰ তেনেকৈ কাটিব লাগে ন পপা কাটি চুঙাটো ধুনীয়াকে ধুই মেলি তাত এ বৰা চাউললৈ সোমাব লাগে
উম
বৰা চাউল সোমাই কলপাতেৰে পুৰা মুখখন এক দম পানী একণ দিলে কলপাতৰ পৰা মুখখন ঢাকি দিব লাগে
উম
তাৰপিছত জুইত একদম এনেকে দিব লাগে আৰু
পানীত পানীটো যদি কেনেকে জোখ পায়
কি বস্তু?
পানীটো যদি পাৰি নিদিয়া জানো?
পানী নিদিয়ে ইমান।
তেনেকে একদম হেৰি কৰি পেলাই সিজাব লাগে তাৰপিছত নিজে, নিজে অকণমান যেতিয়া সিজোবা বহি হৈ গ'লে জ্বলি নাযায় আকৌ।
গাখীৰৰ লগত খাই পাইছোঁ বাৰু।
উম, বহুত ভাল লাগে দৈ গাখীৰ লগত খায়। তাৰ পৰা এনেকে মাংসৰ লগতো খাই, চবজিৰ লগতো খাই বহুত ভাল লাগে।
অ', এনেকে মই হেৰি লগত খাইছোঁ কেং গুৰ গাখীৰ তাৰপা ৰসগোলা
উম, এনেকে।
তেনেকে খাইছোঁ, উম।
ভাল লগা বস্তু আৰু খালেও ভাল। খোৱা বোৱা কৰিব লাগে সেইবোৰ বস্তু খালেহে মানুহৰ শক্তি, শক্তি কিবাকিবি, কিবাকিবি হ'ব, সেই বুলি নহয় আৰু গোটেই বছৰটোতে খাবই লাগে মানুহে।
নাখাব, খাই ভাল নাপাব সেইটো বস্তু। তোমাক ফালে খেলবিলাক খেলে নাই?
না কি কৈছিলা তুমি?
তোমাৰোকৰ ফালে খেলবিলাক খেলে নাই?